হেল্ল'। হেল্ল'।
হেল্ল' শুনিছা?
কি কৰিছা? উম
মই এনেই আছোঁ। তুমি?
উ মইও এনেই
চাহ-তাহ খালা?
খোৱা-বোৱা কৰা হ'ল? উম চাহ খালো মই।
উম
উ বাকী খব -খাতি?
কুমাৰ ভ
হম'
তোমাৰ ভাল?
কি ক'লা? অ' ভালেই।
ত স প
আমাৰ?
উম
প্ৰায় টি এছ বি হেল্ল'? হেল্ল' হেল্ল'
হুনিচনে
অ'
কি কৰি আছা
এইখন জামু গুৰি পা অকমান আগলে, কুচুমতলা চিনি পোৱা হেল্ল হেল্ল'
শুনিছানে
তুমি হেডফোন লগাই থৈছা নেকি হেল্ল'
হেল্ল'
তুমি হেডফোন লগাই থৈছিলা ন
খোলালোঁ এতিয়া কোৱা
উম ক তোমাৰ জামুু অ জামুগুৰি জামুগুৰি জামুগুৰি পৰা অকণ আগলে কুসুমতলা বুলি কয়
অ কলেজ খন এনেই ভালেই ন
কলেজখন ভালে আছে, পৰিৱেশ ধুনীয়া মাষ্টৰ মাষ্টনীও ধুনীয়া ব্যৱহাৰ পাতি ভাল
এনেই জামুগুৰিত ফুৰিছা তুমি
হম
জামুগুৰিট ফুৰিছা তুমি
জামুগুৰি এনে এবাৰ দুবাৰ যোৱা হৈছে আৰু তোমাৰ এইখন হেৰি সেইকাৰণে যোৱা হৈছে অসমৰ বিখ্যাত বাৰচহৰীয়া ভাওনা
অ অ
যোনখন উম তুমি যোৱা নাই
নাই নাই
উম ওলাবা কেতিয়াবা লৈ যাম
অ
উম এখন
তেনে বাৰেচহৰীয়া অ
কোৱা কি কৈছিলা
আৰু বাৰটা মন্ত মানে এনেকুৱা নামঘৰৰ হেৰিও বনোৱা হয় ন
উম তোমাৰ একেলগতে বাৰখন হেৰি চলি থাকে
উম ভাওনা অ
তুমি তাৰমানে যোনখন চোৱা তোমাৰ কথা
উম
ভাল লাগে গৈ
উম।
এতিয়ালৈকে দুবাৰ গ'লো বাৰু মই।
অ'।
উম।
কোৱাই নাই তুমি নোকোৱাই কথাবিলাক।
তাকে। হ'ব এবাৰ গলে লৈ যাম তোমাক তুমিও চাবা কেনেকুৱা লাগে কবা।
আমাৰ তাত জামুগুৰিত। পেহীহঁতৰ জেঠাই সিহঁতৰ ঘৰো আছে নহয়।
জামুগুৰি ক'ত?
জামুগুৰি এই যে মই ভালকে এ, বজাৰখন যে দেখিছা?
অ', অ'।
বজাৰ খনৰ এনেকে ৰাস্তা এটা আছে এইফালে বাওঁফালে অ', অ'। তাত এঘৰ আছে আৰু মোৰ দাদা তাৰমানে জেঠাই ল'ৰাটোৰ ঘৰ
অ'।
অলপ আগলে এই মানে যে কোনো নামটো মই ভালকে নাজানো।
এই কইনাকাৰৰ যে হেৰি আছে।
সেইফালে পাবগে নালাগে আৰু অ', তালৈ গৈছোঁ নহয়? কন্যাকা, কন্যাকা লৈ গৈ পাইছা তুমি?
নাই গৈ পোৱা নাই বাৰু।
বহুত ধুনীয়া জানা? অ', বহুত ধুনীয়া জানা জেগাটো।
তাত আছে কিনো?
আমাক তালে দাদাই তাৰ মানে এনেকুৱা জীপ টাইপৰ এখনত লৈ গৈছিলে হা দাদাৰ লগৰ এটা, তাৰপিছত খনত ঘূৰাইছিলে যে পুৰা মানে কিবা আ, এনেকুৱা ফৰেষ্টত হেৰি কৰি থকা নিচিনা লাগিছিলে ঘূৰাৰ নিচিনা।
উম।
ইমান ডাঙৰ ইমান খিনি মাটিৰ নহয়
উম।
ন প্ৰথম আমি তাৰ ভিতৰতোলৈ প্ৰথম সোমাইছো ইমান ধুনীয়া ধুনীয়া লুম বিল তাৰমানে মোক ফটোত দেখিছিলে চাগে ইমান ধুনীয়া ধুনীয়া বনাই থোৱা আছে তাৰপিছত তাত সৰু পোৱালিয়ে খেলিব পৰা পাৰ্ক এখনো আছে।
অ'।
কিছুমান তাত মানে ফাৰ্মিং কৰে। প্ৰথম আ, তেনেকুৱা অ আকৌ গৰু পোহে গাখীৰৰ কাৰণে তাৰপৰাই, আ, তাৰপৰাই মানে ক্ৰীম, দৈ। আকৌ হেৰিত মাখন সেইবিলাক চব তাৰমানে তাৰপৰাই প্ৰস্তুত কৰে। তাৰ পিছত অ মুৰ্গী পোহে মুৰ্গীৰ ডিম সেইবিলাক তাৰপা কৰে।
অ
আৰু বহুত ডাঙৰ মাটি। এনেই ইফালে গৈ থাকিবা মুৰ্গী দেখিবা সিফালে গৈ থাকিবা গৰু দেখিবা। তেনেকে মানে গৈ গৈ খতমেই নহয়গৈ।
অ বহুত ডাঙৰ ইলাকা এটা মানে।
বহুত ডাঙৰ। যাবা কেতিয়াবা চাই বহুত ভাল লাগে জেগাকন বৰ সেউজীয়া।
অ এনেও সেই তেনেকুৱা জেগাবিলাক ভালেই লাগে গৈ। চবফালে গছ গছনি।
সেইটোৱে।
উম
আৰু তাপাএ ডাইৰেক্ট তাৰ গাখীৰ খিনি, দৈ খিনি, মাখনেই চাবানে ক্ৰীমেই চাবানে ইমান ধুনীয়া নহয় খাবলে।
উম
আৰু তাৰ ডিম ডিম বিলাকো মানে ওম অৰ্গেনিক হয়।
অ'।
আমাৰ এতিয়া এইফালে এইখন তোমাৰ শংকৰদেৱ। সেইখন যে শোলেঙিত খুলিছে।
অ'।
তাতো একেই তোমাৰ খালি যেনিবা তাত গাখীৰ চাখীৰ নহয় তাত যোনখিনি ওম ষ্টুডেণ্টে তাৰ মানে ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি থাকে। ছাত্ৰ-ছাত্ৰী খিনিক মানে সিহঁতক অকল পঢ়াই নহয় শিক্ষা নিদিয়ে। তাৰ বাহিৰে তোমাৰ খেতি-বাতিত। সিহঁতক লগাই চবজি-তবজি এইবিলাক খেতি কৰাব লগায়। এইখন শোলেঙি গহপুৰৰ পৰা অকণ আগলে।
ওম শুনা নাই আকৌ সেইখন নতুনকে ষ্টাৰ্ট কৰিছে নতুনকে আৰম্ভ কৰিছে চাগে ন'।
হ'ল ধৰ ওম চাৰি পাঁচ বছৰ মান।
উম
তাত তোমাৰ ষ্টুডেণ্টখিনিয়ে চবজি তবজিও হেৰি কৰে।
অ
তাৰপৰা তোমাৰ মুৰ্গী। চুৰ্গী এইবিলাক চব তাৰমানে সিহঁতক বাহিৰা কথাবিলাকো চব শিকায় মানে কেনেকে অকল যে চ পঢ়ি শুনি চা কৰি এটা পাই পেলাই যে সিহঁতে তাৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব সেইটো নহয়। আত্মনিৰ্ভৰশীল বনাবলৈ।
উম সেইটো কথা হয় বাৰু।
উম এতিয়া সিহঁতৰ ফালৰ পৰা এইবিলাক লোকেল মুৰ্গী। কয়লা এইবিলাক লেয়াৰ মুৰ্গী এইবিলাক। ডিম বিলাক চাপ্লাই কৰে দোকানে চোকানে দিয়ে। হেৰি যো যোনখিনি বস্তু বিক্ৰী কৰি। ষ্টুডেন্ট খিনিয়ে যে কাম কৰি পেলাই যে। এইখিনি বস্তু বিক্ৰী হয়।
অ'।
কামৰ পইচা খিনি সিহতক মানে যেতিয়ালৈকে তাত পঢ়ি থাকিব তেতিয়ালৈকে নিদিয়ে। যেতিয়া মানে সেই কলেজ খনৰ পৰা ওলাই যাবগে পাছ কৰি।
অ'।
তেতিয়া মানে সিহঁতৰ একাউণ্টত ধৰি সিহঁতৰ যিমানটো পইচা আজিলৈকে মানে ইনকাম কৰিলে সেইটো সিহঁতক দি দিয়ে। সিহঁতক অকণ উম। তেনেকুৱা হ'ব লাগে, চবফালে শিক্ষা থাকিব লাগে ল'ৰা-ছোৱালী বিলাকৰ। তেতিয়া উন্নতি হ'ব পিছত তেতিয়া চাকৰি এটা পাম চাকৰি কৰি খামটো সেইতো নাথাকে আৰু তেতিয়া বেলেগ কামতো সিহঁতে কৰিব পাৰি। উম। আৰু আজিকালি মানুহে বিজনেছ কৰিলেও ব্যৱসায়-বাণিজ্য কৰিলেও সফল হয়।
উম, হয় বাৰু। তুমিতো ব্যৱসায় কৰিয়ে খোৱা?
উম।
তোমাৰ ব্যৱসায়তে মানে ধ্যান আছে ন'?
অ', ব্যৱসায়টে আছে।
তুমি চাকৰি-তাকৰি কৰি ভাল নোপোৱা?
নাহ।
উম। তাৰমানে কি বেলেগৰ আণ্ডাৰত থকাৰ নিচিনা লাগে নেকি?
হেইটোৱে একদম মানে উ, বেলেগৰ তলত থকা নিচিনা হয় আৰু কথা শুনাই যে।
অ', অ'।
কথা শুনোৱাতো ভাল নালাগে।
হয় বাৰু।
উম, সেইকাৰণে মানে যি কৰিছোঁ নিজে কৰিছোঁ সৰু-সুৰাকে কৰিছোঁ।
অ', হয়, হয়।
কাৰো তলত থকা নাই। কথা শুনিবলৈও নাই, দহটা মানুহৰ দহটা কথা।
সেইটো হয় বাৰু।
উম। তাকে।
আজি ভাত কিহৰে বনাব?
ভাত তোমাৰ
ভেন্দি আছে। ভেন্দি আলু গুটি এনেকে ভাজি চাজি কৰিব আৰু তৰকাৰী। উম। তোমালোকে খালাই।
উম, তুমি ৰখি গৈছা নাই তোমাৰ কামটো।
হম, হুম।
তোমাৰ কামটো ৰখি গৈছে নেকি আকৌ চোৱা?
ৰখি গৈছে বাৰু।
কিমান মিনিট? কিমান মানৰ?
আহ! ৰবা দেই। অহ তোমাৰ আঠ-আঠ মিনিট মানতেই কাম ৰখাই দিয়া হ'ল। হ'ব দিয়া মই পিছত কৰি আছোঁ। মই এইকণ কাম কন আজৰি কৰি লওঁ নহ'বা দেৰি হৈ গৈ থাকিব।
অঁ! হ'ব তুমি কাম কৰা বাৰু।